অ।
আহ।
কি কৰিছা?
এ আছো দিয়া
ভাত চাত খালানে নাই?
ভাত খালোঁ খালোঁ।
কিহে খালা? অঁ খালো, এই মাত্ৰ খালো মই।
আমাৰ ভাত, মাছ আছিলে আজি।
অ'অ। অ' তোমালোক কৈ বৃহস্পতিবাৰেতো নিৰামিষ নোখোৱা ন, আমাৰ আকৌ বৃহস্পতিবাৰে নিৰামিষ যে।
অ' আমাৰ শনিবাৰটো পালা হয়।
অ, অ অ, এটা পালিবই লাগে আচলতে ন, নিৰামিষ খোৱাাটো এনেও শৰীৰৰ কাৰণে ভালেই বাৰু।
নিৰামিষটো ভাল সেইটোৱে, বাকী গাছ গা চা ঠিকে আছে?
অ গা মানে মাজতে মোৰ বেমাৰ হৈছিলে জ্বৰ, ভাইৰেল জ্বৰ হৈ একেবাৰে হাহাকাৰ হৈ গৈছিলে। দুই জনৰে, তাৰপিছত এতিয়া ভাল হ'ল আৰু এতিয়া সম্পূৰ্ণ ভাল কিন্তু সেই, এই ঔষধৰ যি সোপা ঔষধ দিলে আৰু ডক্তৰে বাপৰি বাপ অফ। পদৰ হেৰিসোপা মানে দুৰ্বলতাটো এতিয়াও আছে দেহাৰ?
অ হয় দিয়া, উম, মোৰো নহয় মাজতে কাহ হৈ পেলাই।
অ এতিয়া ভাল হৈছে নে গম শুনিছিলো তেতিয়া তোমাৰ কাহ হোৱা বুলি ভাল হৈছে নাই? এতিয়া?
এতিয়া কাহটো ভাল কিন্তু সেই মাজে মাজে আহে সম্প কোনো ভাল হোৱা
এ ৰবা মোৰো এতিয়া, একে মোৰ মাততো নাইকিয়া হৈ গৈছিল নহয়, এতিয়াহে ধৰা বহুত সময় ম মই আৰু উম মানে আহি থাকে।
মোৰো সেই এনেকুৱা বহুত সময় মূৰে মূৰে দুই এটাকে আহি থাকে আৰু মানে নোৱাৰেই তাকে সময় লয় সময় মই লম মোৰ মানে সেইটো আগ সৰুৰ পৰাই কা হলে লগতে ভাল নহয় অলপ সময় লয় তাৰিছত ভণ্টিৰো গা বেয়া উ
জ্বৰ চৰ এনেকুৱা হলে চৰ্দি তৰ্দি হলে বৰ অসুবিধা লাগে দেই
সেইটোয়ে বহুত কষ্ট লাগে আৰু মোৰ আগতে ইমান গা বেয়া হোৱা নাছিলে সেই লাষ্ট ফ'ৰ চাৰি বছৰ মানৰ পৰা বেছি মানে গা বেয়া হৈয়ে থাকে আৰু ভালেই নহয়
উ এ কি জানা এই কৰোণা হোৱাৰ পৰা মানুহ বিলাকৰ হল নেকি মোৰ অনুমান দেই
উম
হয়নে বাৰু মোৰ কিন্তু লাগে আৰু অ ন কোৱাটো শুনিছো বা নিজে পাইছো এতিয়া
সেইটোয়ে কিবা দুৰ্বল কিবা উ ইমিউনিটি টো আমাৰ ইমান হেৰি নহয় হ'ল
মানে একে সঁচাকে এই যিটো মানে ধৰা এ তোমালোকে প্ৰতিষেধক কেইটা লৈছিলা বেজি কেইটা
প্ৰতিষেধক কেইটা লৈছিলো অ লৈছিলো লৈছিলো।
কেইটা লৈছিলা বোলো
হে দুটা ললো
অ আমিও দুটা ললো তিনিটা নললো পিছে কিন্তু মই কি নে এই সেই বেজি কেইটা লোৱাৰ পাছত মানুহৰ মানে যিটো ধৰা ইমিউনিটি মানে কি কয় এইটো অসমীয়াত আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো নাই কমি যায় কিন্ত কমি যায় হয় নে
মানে ময়ো মন কৰিছো এইটো হা মানে মই বেলেগৰ কথাতকে নিজে প্ৰথমতে অবজাৰ্ভ কৈ চাইছো বস্তুটো অ মানে কি হৈছে তোমাৰ অ যেতিয়াৰ পৰা কৰোণা গ'ল ধৰা
উম
বেজিছ ললো ইনজেক্সন ললো বা সেই এইটো ফেচ গল তাৰ পাছ মানে জ্বৰ কাহ বোৰ সঘনাই হবলৈ লয় আৰু বহুত দিন বহুত দিন থাকে আগতে সেনেকুৱা নহৈছিলে
আৰু এটা কথা তেতিয়াৰ পৰা বোলে বিষ বেমাৰ বিলাক হেনো বহুত বেছি হৈছে।
বিষ কোবৰ অ অ।
সেই তেনেকুৱা মানুহৰ সেইটোতো পাইছো মই নিজৰ ক্ষেত্ৰতে মোৰতো বিষটো এতিয়া বহুত বাঢ়িছে বাৰু। মোৰতো আছে ক কা কেনেকে। সেয়া মানে কি কবা আৰু।
তাকে উম মা। আৰু সেই গাটো আমাৰ ঘৰৰ চবৰে অসুখ। অলপ অলপকে দেউতাৰোতো গাটো বেয়াই এ। তাৰপিছত মাৰো সেয়া ভৰিৰ বিষ। সেইটো এটা আছে ভন্টিৰ আ। আকৌ সেই জ্বৰ হৈ পেলাই। জ্বৰ নহয় তাইৰ তটনচিল হ'ল। তাৰ পিছত সেনেকে তাই মানে বহুত বেছি। কিয় হৈ গ'ল এতিয়া সেই এণ্টিবায়টিকৰ।
এই এন্টিবায়টিক সোপাই বহুত গা বেয়া কৰে জানা।
বহুত নললেও নহয় আৰু যিকেইটা যি। ডাঙৰ ডাঙৰ ইঞ্জকেচন দিছে সেই গৰুক। এয়া বেজিৰ নিচিনা মানে মস্ত মস্ত সেয়া এটা ললেই মানে হেৰি হৈ যায় উম। এসপ্তাহ ল'ব লাগিব ডেইলি এ।
অ। দেউতা কেনেকুৱা এতিয়া?
দেউতা আছে তেনেকেই মানে আজি অলপ পেটটো বেয়া।
অ।
কিন্তু সেয়া আৰু মইয়ো মানে আজি যোৱাইত কথা আছিলে। অ অফিচত জইন কৰিবলে পিছত ৰাতিপ পুৱখ গাও ধোলো মই। যাবলে উলালো তাৰ পিছতে ভন্টীৰ গাটো মানে বহুতেই বেয়া। ৰাতি শুব পৰা নাই তাই একদম শুব নোৱাৰে আৰু কিবা ভুল-ভুল কৰোৱাৰ নিচিনা হৈছে মানে ৰাতিপুৱা মানে কিবা ভুল কথা কৈছে।
এই মোক কথা এটা কবচোন টঞ্চিলৰ মোৰ মই। পাইছোঁ কিন্তু এইটো কথা মোৰ ক্ষেত্ৰত আগতে হৈছিলে এবাৰ দেই। উম, কেই বছৰমান। এলোপেথিক কৰাতকে হোমওত কিন্তু মই বেছি ভাল নিচিনা পাওঁ। মানে উম, মৰি যায়। ধৰা জৈনটো তেনেকুৱা। মুনো কৰিছিল নেকি তাইক,
এতিয়াতো মাজতে আৰম্ভ কৰিব নোৱাৰো দিয়াচোন কাৰণে কেইটাএটিবায়টিক এতিয়া কমপ্লিট হব লাগিব। কিন্ত মই মানে এইকেতা বহুত দুৰ্বল কৰি পেলাইছে তাইক মই ভাবিছো কথাটোতে নভবাও নহয়।
ময়ো ভাব মই এলোপেথিক কৰি খাম। কৰোতেতো ভাল নহয় যেতিয়া মই হুমিও কৰিছিলো মানে। ে এতিয়ালৈকে নাই কিন্তু
তুমি চাগে বহুত কেয়াৰ লোৱা অলপ ঠাণ্ডা
উম দেখোন আজিকালি মই সেই সৰু ল'ৰা ছোৱালীৰ নিচিনা হৈছ ছো ৰ'ব অতি গৰমত যদি মই এবাৰ কবালৈ গ'লোঁ বা দোকানৰ পৰা আহিলোঁ অতি গৰম লাগিলে মই এটা মানে আইচ ক্ৰীম এটা খাই দিওঁ সৰু ল' ছোৱালীহে তেনেকুৱা কয় মানে গাটো গৰমত খুব গৰমত আও সৰু নিচিনাই পাঁও মই এই মোৰ বেমাৰ হোৱাৰ আগে আগেও কিন্তু মই খাইছো তেনেকে দুই তিনিটামান আইচক্ৰীম
অকে
সেইটো কিন্তু ভালৰ লক্ষণ নহয় বাৰু এইেই বেয়া,
তথাপিতো দিয়াচোন অঁ মানে তোমাৰিছে তোমাৰ আইচক্ৰীমটো ময়ে বাট বাদ দিয়া নিচিনা হৈছে কাৰণ খাই দিলেই পাই যায় মানে বেমাৰটোৱে
সঁচা কথা কিন্তু নাই মই এইবাৰ এইবাৰো মই বহুত কষ্ট পালো ন এইবাৰৰ পৰা মই অ' মই ভাবিছো উম নাখাম আৰু যিমানেই গৰম নালাগক
উম
কিবা কাম চাম থাকিলে বা বেংকত চেংকত তেনেকে সোমাই খুব গৰম খুব গৰমৰ দিনকেইটা আৰু অৱশ্যে, তাৰপিছতে, পেলাই বা এনেকে বেকাৰী কেইখন থাকে যে তাতে সোমাই পেলাই, মানে এটা খাই দিলেহে একদম দেহাতটো যেন অকনমান ঠাণ্ডা পৰিছে, এনেকুৱা পাওঁ মানে এনেকুৱা হৈছে মোৰ আগতে কিন্তু মই নাখাও কিন্তু আইচক্ৰীম একেবাৰে মই মানে ভাল নাপাওঁ, আগতে খাই কিয় এনেকুৱা এইটো অভ্যাস ক' পৰা আহিল কেনেকে আহিল। জানো আৰু
টেষ্ট লাগে কিন্তু নালাগেও নহয় ভাল, ভাল আইচক্ৰীমবোৰ খায় কিন্তু সেই উ'ম- খাবলে দাম বহুত দাম আহিছিল। ভাল আইচক্ৰীম এটাৰ দাম বহুত বেছি।
বেছি বেছি আমাৰ দোকানৰ ওপৰত এখন ৰেষ্টুৰেণ্ট আছে। অ', দোকানৰ ৰেষ্টুৰেন্ট খনৰ তাতে এদিন এটা বনাব দিলো, সেইটোতো কিবা এটা নামো কৈছিলে আৰু বা ৰাজভোগ নে ৰাজভোগ হ'বলা।
উ'ম হু'ম
আইচক্ৰিমটোৰ নাম ডেৰশ টকা লৈছে। ই আই অকমান দিল হেই।
খাবলৈওঁ চাগে সিমান ভালেই- টেষ্টিয়ে হয়।
ধুনীয়া লাগিছে কিন্তু সেইটো, সেইটো মানে বনাই আৰু মানে বঢ়িয়া লাগিছে খাবলে। এই গুলাৰৰ নিচিনাই খালোঁ হয়, ছাগে কিন্তু ইমান হয় নে নহয়। সেইটো এতিয়া মুখত লাগি আছে তাহতৰ সেই আইচ্ ক্ৰিমটো
হয় ভাল, ভাল, ভাল। মই মাজতে কুলফি খালো এদিন হ'ল কেইদিনমান বহুদিন খোৱা নাছি নাখাওঁ বুলিয়ে ভাবিছিলো, তাৰ পিছত এ দেখি পেলাই মানে মানুহবোৰে খাই আছে গৰমো বহুত, অ বোলো দিয়ক এটা, দিলে খালো ভাল লাগিল কিন্তু খাই পেলাই।
হু'ম।
শান্তি লাগি যায় একদম।
সঁচাকে শান্তি লাগি যায়।
বাকী তোমাৰ দোকান কেনেকুৱা চলিছে?
দোকান ঠিকে আছে দিয়া।
অ'।
ঠিকেই চলি আছে বাৰু। মাল আনিব লাগে এতিয়া। এই পইচাই সে সকলো কৰে আৰু।
পইচাইটো চব, সজি আছোঁ।
আজিকালি আকৌ বস্তুবোৰো চব দাম বাঢ়িছে নহয়।
বাঢ়িছে ন?
চবৰে কাগজৰ পৰা একেবাৰে মানে হেৰিলৈকে, এফৰলৈকে চব বাহিছে।
হম, হম, হম।
উম' উম' তাকে, মানে দহ বিশ হাজাৰ একোৱে নহয় অ এতিয়া।
সঁচাকে এক একোৱেই নহয়
মানে পঞ্চাশষাঠিশ হাততে অহা নিচিনা বস্তুকেইটা তেনেকুৱা এনেকুৱা হৈছে মানে বাকি উম ডিউটি ঠিকে চলি আছে আৰু ন
চলি আছে সেই আৰু মানে পইচা পাতি যি কেতিয়াবা দিয়ে আৰু
একো নাই একো নাই এক্সপ্ৰিযেন্সটো বহুত ডাঙৰ কথা অ অভিজ্ঞতাটো
ঠাক সেইটো হয় সেইটোয়ে লৈ আছো আৰু এতিয়া চাওঁতে চাওঁতে বছৰে হব হি হ'ল
এ বহুত মানে এইটো তোমাৰ কি ক'ম মই এতিয়া সেইটো এটা প্লাছ পইন্ট হৈ যায় ন পাছলৈ
উম
উম
সেইটোৱেই এতিয়া কাইলে পৰা যাম আকৌ ডিউটি পোৱাকে যাম অঁ ৰাতিপুৱা সোনকালে যাম ৰুম পাম
সুবিধাটো ঠিকে আছে ন মানে গাড়ী মটৰ
গাড়ী মটৰৰ সুবিধাটো উম যাতায়ত যাতায়তটো ভাল কিবা যদি একো অঁ
একো প্ৰব্লেম নাই সেইতোৱেই ভালেই দিয়া তেনেকুৱা
তাকে চাব লাগিব আৰু বেলেগ ক'বাত কেনেবাকে অঁ লাহেকে
কি কৈছিলা?
মানে, এবছৰ হোৱাৰ পাছত আঁ আৰু মানে চাব লাগিব আৰু।
অঁ অঁ অঁ তাকে তাকে, তাকে এবছৰ কৰি লোৱাচোন বাৰু।
এবছৰটো বাৰু
উম, আও যাব গৌচ মানে কি আৰু আজিকালি দিনকেইটা পুটুককে যায়গে অঁ মানে কি মানুহ ব্যস্ত যে। বাৰু এখেতে থাকে ন। কিন্তু মানুহটো ব্যস্ত মানে কেনি যায় মানে গম নোপায় আৰু সেইটো ওঁ
সময় কেনেদৰে গ'ল?
অঁ এনেইটো একেই থাকে হেঁ চৌবিশ ঘন্টাই। থাকে দিনটো
উম
উম দিয়া। বাৰু ঠিক আছে দিয়া। অকণমান এতিয়া ৰেষ্ট লোৱা।
অঁ অঁ তুমিও দিয়া ৰেষ্ট কৰা। ময়ো যাওঁ আৰু দিয়া ঠিক আছে দিয়া। অহ অহ হ'ব।